হেল্ল', অ,
কি কৰি আছে?
চাহ খাই আছো।
অ',
তহঁতে কি কৰিছ?
কুমোৰা বাকলি গুচাই আছো।
অ, আজি কোমোৱা বধ কৰিবিহ। আহা হতা হ'ব লাগিছিলে।
তাকেহে।
অ, মই কলত কৈছে হাঁহটো কি হ'ল বাও।
ই, হাঁহ তাই হাঁহ হা কেনেকুৱা খেতি নুঠাই হওল কৈ দিয়ক হ তাই। ন
তাকে খেতি নুঠা হ'ল হাঁহ খাবলৈ খেতি উঠিলে হা হাঁহ
তাকে খেজি উঠিবলৈ পানীয়ে-পানীয়ে বাঢ়িলে।
খেতি উঠি পেলাই পানী আহি যা সুন্দলি। আৰু এতিয়া বিজুলীয়হে আছে আকৌ ৰাতিলে আহক পাৰিলে।
উম, তেতিয়া কপাক খে কপাক হাঁহ খেদহি।
তাকে হে, কৰ পৰা খাবি আও। আমাৰ যে এ-এক কেজি
গোটা কঠাল এটা লৈ আহিছে মায়ে কছে ভয়
অ, ভাগ কৰি দিছে কঠাল।
তাকে।
চবকে এই নবৌক এটা দিবলৈকে থাকিলে পাহৰিলো হা
খাব-খাবলৈ ভাল নে?
বেয়া নহয় আজিলৈকে পকাই খাই পোৱা নাই আকৌ কটো এটা কেই ক অই, আজি কেৰ্কেটুৱাই গোটেই খাই পেলালে, গো ঘৰটো আকৌ আনি পেলাই গৰুক কাটি খুৱাইছেহি বেয়া
অ, নহয় এইটো এতিয়া কেঁচাই খাব লাগিব নে কিনো।
নালাগে পকিব পকিলে খাবি।
উম, কঠালটো খোৱাতকে গুটি কেইটাহে মেইন।
আমাৰ বৰটা আকৌ পকিবলৈ নাপায় নাহয়। তেওঁ বৰকে পকিলে খাব বেয়া পায়। পকিবলে নাপায় দেখোন।
অ, মই আজি অকল হেৰি টো মই আজি আকৌ লোৰাক কৈছো মই বুলুভেই সিদিনাখন যে আনিছিলা সিহঁতৰ ঘৰৰ পৰা আকৌ এটা অনিবাছোন বোলো।
অনটো নহয় গুটি কেইটা ঘৰত।
অ। তাকে আমাৰ আজি এজনে মাটিমাহৰ খাৰ বনাব কলপচলাদি।
উ আহ তাকে হে যাৱেই নেকি এ তাকে গৰম হ'ল আক।
মোক কৌৱা আছিলা কক গৰম হৈছে একো নহয় খালে ময়ক খোৱাই আছিলা মই আও এয়াহে তা পা বোলো বনাবি আও মক- শিকাই দিম।
উম।
কলপচলা আনি থোৱা আছে আও তাৰ সতে টুকুৰা টুকুইকে দি আও খানা। মাছৰ ভাজি আছেই জাপানী কা আজি ডাঙৰ ডাঙ- অ পালো দুটা তা পা পাঁচ- তানে ছটা সৰু সৰু ইমান সৰুও নহয় যেনিবা জোখোৱা আৰু চেঙেলী মাছ দুটা। সেয়া ভাজি অকণ গোললালো থৈ দিছে।
আমাৰ হৌ এইটো কি কয় গুই গুই এটা আছে। এতিয়া মাছবোৰ খায়ে পেলালে নে কিয়ে নে মাছ পাই বৰশী টোপালে দেখোন এদিন টোপাইছিলে বৰশ- সি দোখোন মাছে নালাগে।
আজি গাছকাব এটা আহিছিলে ডাঙ মই বোলো তই কেলে আহিছ বাও এইকেইদিন অহা নাই ব- শী দুবাওতে আজিহে আহিবলে পালে। এই চোৱক- অকমানি বৰশী ভাগি থাকিব বোলো কেলে আহিছ তই।
উম, আমাৰ সিমান ক সেই এইটোক কি কিয় টোপাই আছিলে তা পা এটাও নালাগিলে তাৰ পৰা মই গৈ পেলাই অকমান টোপালোগে কমল কাটপ- পোৱালি অকণ মানে এটা লাগে উঠিলে। বোলো এইটো কি কৰিম পিতা পাতি দিলো এৰি দিলো।
আমাজ আমাজ জাপানিকাজ- যে মই এৰিলোহি হ'ল যে জাপানিক কা এডৰা বাদে অইন মাছ নাহে, আজিহে কি মন গ'ল সিহঁত আহিছে। অইন মাছ এটাও নাহে।
আমাৰ আকৌ জাপানীৰ কাৱৈ নাই সংসাৰ হৈ সেই এইটো কি কয় চেঙেলী গৰৈ চেঙেলী সেইবোৰ।
অ মই গৈ চে চেঙেলী আমি কেইবাটাও আনিলো। কিনাও লোৱাই পিয়াজ অকণ দি ধুনীয়াকে ভাজিলে আও।
তেনেকে খাবলো ভাল নহয়।
তাকে হে।
আমাৰ খুহীয়েকৰ ঘৰৰ পৰা মই বৈয়ামত পাত ছিঙিবলৈ গ'লেই আনো জাপেনি কাৱৈ পোৱালি। আনি আনি দিহে সেয়া এহোপা হ'ল আক এতিয়া। মানে পোৱালীবোৰ দেখো ন, চৰি থকা। কমাই নে কমাই চৰী থাকে।
উম তাকে আমাৰ অকল গৰৈ চেঙেলী। অ আমাৰ অকল গৈ ছঙেলী শুপাহে দেখিবলে পাব, আৰু কমাই কমাই হেৰি কৰি থকা।
আমাৰ গৈ মাছ নাই পাই কেলে জানো, তাকে উঠাই উঠাই খাবিহঁত আকৌ গৰৈ চেঙেলী মাছ। কি নাখায় নি
খাই বৰশীত নাহিলে কৈ ব কি? এদিন টোপালে গোটেই হাবি হাবি হাবিবোৰ নাকাটিলে সেইখন হাবি সোপাত কোন গৈ সোমাবগে।
অ কেঁচু দি টোপাব লাগিব গৈ চেগেলী মাছ। আটা গুৰিত নাহে।
অঁ।
মই জাপানি কাৱৈ টোপাইছিলো নহয় আটা গুৰিত বকে নাহে, কেঁচুত যিমান খিনি আহে আটা গুৰিত নাহে। কেলে জানো?
অঁ।
হ'ব ন ডাঙৰ হ'লে জাপানি কাৱৈটো খাবলে ভাল ভাজিলে।
ডাঙৰ হ'লে ভাল অঁ মূৰটো কাটি পেলাই দিব লাগে। মূৰটো কাটি পেলাই দিব লাগে।
ডাঙৰে হৈছে বাৱ।
অঁ।
সিমান সৰু হোৱা নাই বাৰু ডাঙৰ হৈছে যি এটা ডাঙৰ হৈছে।
তাকে
খাবলৈও পাইছে নহয় আমাৰ পুখুৰীদালত হেৰী দানা আছে নহয় সিহঁতক খাবলে এতিয়া গ্ৰাছ তাৰ সোপাই কিমান দলবোৰ আজুৰি আজুৰি খাই থাকে। আৰু কেইটামান দিবহে লাগিছিলে গ্ৰাছ কাপ।
আমাৰ এই এইবাৰ এয়া সোতৰ ওঠৰশ টকা মাছ দিলে এতিয়ালৈকে দেখোন মাছ এ হেৰীয়ে নেদেখিলো ওপৰলে উঠি অহা নেদেখিলোৱে আৰু আগতে যেনেকে
অহ, অঁ আমাৰ আকৌ কম বাও এইবাৰ মাছ দিয়া। আমাৰ কিমান দিছিলোঁ? লোৱা এহেজাৰ এহেজা।
উম, আমাৰ আজি আকৌ পাত ছিঙি ছিলেগে নহয়।
অঁ।
আমাক অঁ চৌত্ৰিছ কেজি।
চৌত্ৰিছ?
অঁ।
আকৌ বোলে চল্লিশ।
উম বাবাই কৈছে টিয়ালিছ উল্টা কৰি থৈ দিলে। এই তো পাছলে আনিলে পাছৰটো আগলে নিলে। তাপা মোক কৈছে এটা বেগত অঁ তাৰপৰা মই লিখিলোঁ লিখা পিছত মোক কৈছে বোলে এহ তা পা আকৌ মই পিছত সুধিলো সেই এইটো কি কয়? তাপা বাবাই বোলে সেই এটা বেগত ওঠৰ কেজি হৈছে এটা বেগত ষোল্ল কেজি হৈছে। মই বোলো অঁ তেতিয়াহ'লে বোলো চৌত্ৰিছ কেজি হয় অঁ তিয়াল্লিশ কেজি হয়নে? উমহ, মই ভাবিলো যে জানো মোৰ সেই খেলি মেলি হ'ল।
নেওতা ভুল।
উম, মায়ে মায়ে কয় এটা দাম ক'লে এটা দাম নক'লে।
এ আমাৰ কিমান কেতিয়া ছিঙিব জানো?
উম, উম তাপা। মই বোলো সেই এতিয়া যোৱাবা হওঁতে ছিঙা হেৰী হৈ আছে। তেৱন্ন কেজি হৈ আছে।
উমহ।
তাপা মই বোলো সেই আকৌ দুবাৰ ছিঙিলে যদি কিমান দূৰ যায় তেতিয়াহ'লে কুইন্তেলৰ ওপৰত যাব চাগে।
আমাৰ যোৱাবাৰ বিছ কেজি হে।
অহ, আপোনালোকৰ এবাৰ পাতবোৰ কেলে কম? আমাৰ যোৱাবা এক কুইন্তেল আঠ কেজি নে কিমান আছিলে।
এ নহয় তেতিয়া নহ নহয় এই ইয়ে এই কোৱতা আগৰ কোৱতা কিমান দিছিলে?
অঁ আজি কোৱতা তাৰ আগৰ কোৱতাত? ঊন ঊনৈছ কেজি ঊনৈছ কেজি আপালোকৰ বিছ
অ আমাৰ আকৌ হেৰি যে আমাৰ কলম দিলে যে। সেইকাৰণে এইবা কম ওলাব পাতটো।
অ, অ। আমাৰ হেই হৈছে আকৌ, অ আমাৰ এইবাৰ হেই হৈছে আকৌ। পুলিবোৰতো ওলাইছে যে।
অ আমাৰ গুইটে কলম দিলে যে।
অ।
সেইটো কাৰণে আকৌ ফেমটো বনাই আছে যে এতিয়া হেই সেকাৰণে পাতটো কম ওলাইছে।
উম।
ইবাপাহে হ'ব পাতটো আও।
আৰু তাতে তহঁতৰ যোৱাবাৰ বেলেগৰ পাতো আহিলে যে।
অ। যোৱাবাৰ আহিলে কেটামান, অ। যোৱাবাৰ আহিলে কেটামান বেলেগৰ পা।
অ। আজি আমাৰ ল'ৰাহঁতৰ লগৰ ল'ৰা এটা মৰিলে নহয়। কালি মৰিলে, কালি, আজি নহয়।
কি হয়?
সৌ কি হ'ল গম পা না আজি-কালি ল'ৰা ছোৱালীবোৰ সৰু সৰু ল'ছালীবোৰ বাইক লৈ ঘূৰি ফুৰা বাইক পালেই ক'ব নোৱাৰে এক্সিডেণ্ট।
তাকেহে আজি-কালি যিহে এক্সিডেণ্ট হৈছে ৰাম! ৰাম!
ত তলত
এ ফাটি-ফাটি আহিছে নাই শুনা। ফাটি-ফাটি আহিছে কথাবোৰ। কথাবোৰ ফাটি-ফাটি আহিছে।
নাই শুনা, ফাটি-ফাটি আহিছে। হেল্লও। শুনছা নাই?